হেল্ল'
অ শুনিছা নাই এই তোমাৰ ঘৰে আছিলো তুমি কি হৈছ
মই এই পথাৰলৈ গৈছিলো আহি আছো নদীৰ মাজে মাজে বৰি আহ া ধুই ধুই ভা ভাত খালা নাই
ভাত নাই খোৱা খামহ ব নাই হ'ল আৰু
অঁ এই বহুতদিন বহুত দিন সোনকোৱা নাই তোমালৈ তুমি ফোন কৰিলা মই মই খোৱা নাই মই এতিয়া ঘৰত গৈ খামগৈ
অ বহুত দিন হ'ল তাকে অ
ঘৰত চবেই ভাল নহয়
ভালে ভালে তোমালোকে ভালনেে
উম কালি তোমাৰ লগৰটোৰ লগত গৈ পেলাই ডিচপ্লে লগালোঁ নহয়
অঁ কিমান ল'লে
বাৰশ পৰিলে চাৰে বাৰশলৈকে পঞ্চাশ টকা এটাহে কমালে
অ অ তাকে ভাল চাগে অলপ ন
ভালে অ ভাল কোৱালিটি দিছে আহি পেলাই বাটত তেল খতম হ'ল আকৌ বাইক খেলিবলগীয়া হৈ হৈছে আধা বাটলৈ
তাকেহে
এনেকে আহি মেলি ঘৰত পালোহি আৰু চাৰে চাৰে চাৰে চাৰিটামান বজাত
অ দেৰি হ'ল আহিৱাহি ন
উম
অঁ তাকে
তাকে কি এই পথাৰ পৰা আহিলোঁগৈ কেতিয়াবা ৰাতিপোৱাতে গ'লোঁ এতিয়া আহি আছোঁ
অ কালি নামঘৰলে গৈছিলা নেকি
অ নামঘৰ এদিন গৈয়ে আছো
অ অ অ আজি দচ তাৰিখ হ'ল নেকি, গৰম বন্ধ।
অ', আজি দচ তাৰিখ হৈছে, আৰু তোমাৰ বিছ দিন আছে। উম।
এই কেদিন ঘপক কে যাব, কেইদিনো আছে আৰু বি
তাকেইেতো ঘপককে যাব, মোৰ তাকে আজি ৰাতি ফোনৰ ৰিচাৰ্জো কাটিব। সেপিনো আছে, উম। উম, উম, পতিলে হ'ল, ফ্ৰী আছোঁ ফোন মাৰিবা।
অ', আজি মাৰিব লাগিব, তাকে অ', কাইলৈ আকৌ সেইটো হ'ব নহয় চাগে।
অ', হ'ব, হ'ব আজি নেটৱৰ্কটোও মজা দিছে দেই।
অ', কথাবোৰ ধুনীয়াকে শুনিছো বাৰু এতিয়ালৈকে।
উম, তোমাৰ মাতটো আজি ডাঙৰকৈ আহিছে।
কালি তাত, থাকিলা নেকি?
ক'ত।
এ হেয়াত জপ
অ', নাই, নাই, নাই, নাই।
অ', ৰাতিপুৱাহে গৈছিলা।
অ', এতিয়া ৰাতিপুৱা তোমাৰ, ছয়টামান বজাতে গ'লোঁ এতিয়া আহিছোঁ।
অ', অ', অ'।
গোটেই নদীৰ বৰষুণত ঢল পৰি আছে গোতেই। গুটেই, ভৰিয়ে-চৰিয়ে বোকা। তাকেহে।
মই কালি গৈছিলোঁ।
অ', তোমালোকৰ বোকা দিয়া নাই নেকি?
আমাৰ নাই দিয়া, কোৰ মাৰিহে আছে দিব ৰুৱাই। এইটো মাহৰ লাষ্টলৈ দিম বুলি কৈছে। কালি সেইফালে এনেই গৈছিলোঁ, কোৰ-চুৰ মাৰি আছে চাই আহিলো।
উম, মই আহিয়ে আছোঁ এইকেদিন।
অ'।
ভাত দিয়া চাহ ন? ভাত দিয়া, চাহ দিয়া এইবিলাক গৰু দিবলৈ আহিলোঁ ৰাতিপুৱা।
অ', তেত কম্পিউটাৰ ক্লাছ কৰি আছা নেকি?
কম্পিউটাৰ নাই কৰা মই, এইকেদিন যোৱাই নাই কম্পিউটাৰলৈ।
ক'ত কয় ইয়াতে লৈছিলা ন, মধুপুৰতে অ', অ', অ'।
অ'।
ক্লা ক্লাছ হোৱাও নাই নেকি? অ', হৈছে, হৈছে, হৈছে, তোমাৰ।
উম, উম, ঠিকে আছে। বতৰটো এইকেদিন পোৰা ঠাণ্ডা আৰু।
অ', এইকেদিন এই দিছোৱে মই।
উম, ভালে কৰিছা দিয়া।
ধান-চান দি কৰাইচো আৰু ডাঙৰ হ'ব লাহে-লাহে।
উম, উম, ঠিকে আছে। ভালে হৈছে।
উম, তাকে।
অ', আমনি লাগিছে, টোপনি ধৰিছে, এতিয়া গাটো ধুই অকন শুম গে ভাতকেইটা খাই।
অ', তোমাক কালি কি কৈছিলে, ফোনটো তোমাৰ ডিছপ্লে' লগোৱাটো।
ডিছপ্লে লগালোঁ আকৌ। অ', তোমাৰ ৰেডমি এ ফাইভ আছিলে।
অ', অ', অ'।
ডিছপ্লে আনিবলৈ গ'ল, দেৰি কৰিছে, ৰখি আছোঁ।
অ', অ', অ' মানে জেগা নাছিলে।
নাই নহ সিহঁতৰ মেইন দোকানখন নাছিলে, বেলেগৰ পৰা আনিবলগীয়া আছে মগাই পেলাই।
অ', অ'। এই তোমাৰ চিনেমাহলৰ সেইফালদি গৈছা নেকি?
অ' সেইফালে, অ' তোমাৰ চেণ্টাৰতে।
উম, উ।
তাত পাবগেনে নালাগে আৰু তাত নোপোৱা আগতে পায়, চেণ্টাৰতে দোকান এখন আছে। ডাঙৰ দোকানী। হেল্ল'। শুনিছানে নাই? হেল্ল'।
হেল্ল'।
শুনিছা? হেল্ল'।
হেল্ল'।
শুনিছানে মোৰ মাতটো? এই নেটৱৰ্কটো আকৌ কাটিলে হয়বলা।
বুজিছা নাই?
অ' মই শুনিছোঁ তোমামাৰ মাত। তুমি?
হেল্ল'।
নাই শুনা নহয় মই তোমাৰ মাতটো শুনি আছোঁ, তুমিহে শুনা নাই। তুমি মোৰ মাতটো শুনা নাই নি? হা, হেল্ল'।
নাই তোমাৰ হোৱা নাই, হ'ব চাগে লাষ্টৰফালে।
অ', অ'।
লাষ্টৰফালে হ'ব বুলি কৈছে, জানো এতিয়া হয়নে নহয়।
এতিয়া কি কৰি আছা?
অ' হ'লে হৈ যাব চাগে, তোমাৰ আকৌ হেৰিয়া চছে ছিক্স চেমৰ ৰিজাল্ট দিলেই। আমাৰ ফিফ চেমৰো সোনকালে দিবই আৰু।
অ'।
সোনকাল দিলে ভাল হয় আৰু।
অ'।
চিক্স চেমৰখিনি তোমাৰ এক্সামৰ পিছত হৈছিলে, আমাতকে আমাৰ হৈ যোৱাৰ পিছত হৈছিলে। ছিলে সিহঁতক কিন্তু হেহতক ৰিজাল্ট চিজাল্ট দি আজৰি।
এই নেটৱৰ্ক নাই, হ'ব দিয়া।